নমস্কাৰ বাইদেউ। অ' আপুনি এতিয়াও ঊন সূতা দি কাপোৰ বুই আছে কাপোৰ চিলাই আছে নে?
হয় হয়।
অ' আপুনি এতিয়াও চিলাই আছে?
হয় হয়, মই এতিয়াও বুই আছোঁ।
অ'। আপুনি কি কি বুয়ে?
অ' মই বেকুৰ বুৰু তাৰপিছত ক্লিপত লগোৱা থাকে নহয় ডিজাইন দিয়া সেইটোও বুলো তাৰপিছত কাপোৰ, চুৱেটাৰ আৰু ব্লাউজকেইটাও পুৰো বাইদেউ।
হয়। এইটো ঠাণ্ডা দিন, গৰম দিন দুটাতো পিন্ধা বনাই ন'?
হয় হয়।
অ'। আপুনি এটা চুৱেটাৰত কিমানকৈ পইচা লয়?
আপোনাৰ সূতাই এটা সূতাই আপোনাৰ বিশ টকা পৰিব না তো এনেকা বহুতে যায় সেইকাৰণে সেইটো এটা চুৱেটাৰৰ আপোনাৰ সাতশ টকা পৰিব বাইদেউ।
অ' আপুনি কি হ'লচেলত বেছি আছেনে?
হয় হয় বাইদেউ।
অ'। আপোনাৰ দোকান আছে নেকি নিজৰ?
হয় আছে বাইদেউ।
অ'। আপুনি তাতে ঊনসুতাই বিক্ৰী কৰে নে আৰু বেলেগো কিবা বিক্ৰী কৰে?
নাই বাইদেউ মই ঊন সূতা দি বোৱা বস্তু বিলাক আৰু অকল বিক্ৰী কৰো বাইদেউ।
অ', এনে কাপোৰৰ বাহিৰে আৰু কিবা বেগ বেগ গুঠে আৰু, আৰু বেলেগ কিবা গুঠে নেকি?
নাই, আপোনাৰ মুৰতাত আপুনি দোকানত পাব বেগ পাব আৰু সৰু পাৰ্চ পাব, তাৰপাছত চুইদাৰ পাব, ব্লাউজ পাব আৰু সেয়া ছোৱালীকেইটা চুলিত লগোৱা ডিজাইন ডিজাইন ক্লিপাৰ পাব। আৰু ফোনত-ফোনত লগোৱা পাব, বহুত ধৰণৰ বস্তু বস্তুবিলাক পাব, ঊল খুতা দি গোঠাটো বাইদেউ
অ', আপুনি নিজে শিকাই শিকিছে নে আপোনাক কোনবা শিকাই দিছে, না আপুনি ট্ৰেইনিং লৈছে?
নহয় বাইদেউ, মই মানে মোৰ মায়ে আগতে কৰি আছিলে নহ তো মাৰ পৰা শিকিছো বাইদেউ।
অ', মায়ে কদ'বাত ট্ৰেইনিং লৈছ ছিলে নেকি?
হয়, বাইদেউ। হয়, লৈছিলে আগতে।
হয়, আপুনিও ট্ৰেইনিং দি আছে নেকি?
হয়, বাইদেউ। হয়, এইটো মানে ট্ৰেইনিংটো দি আছোঁ, বে-বৰ্তমান বেছি দিন হোৱা নাই কিয় আপুনিও আহিব হয় নেকি?
অ', মানে আমাৰ এইপিনে দুজন-তিনিজনী ছোৱালী আছে। লগতে মইও যাম। আপুনি ট্ৰেইনিংটো ক'ত, আপুনি ঘৰতে শিকায় নে আপুনি আপোনাৰ, দোকানত শিকাই?
বাইদেউ মোৰ দোকান আছে।
অ', তাতে শিকায়?
হয়, হয়।
অ', আপুনি এনে ট্ৰেইনিংৰ পইচা কিমান লয়?
মই ঊনসূতা বোৱাটোৰ ট্ৰেইনিংৰ মাহৰ পইচা আপোনাৰ চাৰে তিনি হাজাৰ হ'ব বাইদেউ।
এটা মাহৰ তিনি হাজাৰ, চাৰে তিনি হাজাৰ?
হয়, হয়।
অ', আপুনি এনে কিমান মাহ শিকায়?
এনেই মই আপোনাৰ, ছয়মাহ শিকাও।
হয়, আপোনাৰ এতিয়া শিকাই থকা কেইজনী মান ছোৱালী আছে?
অ', মই শিকাই থকা ছোৱালী হৈছে, ল'ৰাও আছে বাৰু। মানে, এ ছোৱালী আমাৰ দশটা মান আছে আৰু, ল'ৰা আমাৰ পাঁচ জন আছে।
অ'। ল'ৰাকো ঊন সূতা দি কাপোৰ, মানে চিলোৱা গোট গুথা শিকায় মানে আপুনি?
হয়, হয়, আজিকালি ল'ৰা কেইটা হয়, হয়, আজিকালি ল'ৰা কেইটাও মানে পিছপৰা নাই বাৰু, সেইকাৰণে আৰু এহেনতে আহি গৈছে আৰু। শিকাই দিয়া বুলি কৈছে আৰু, কি কৰো নাই শিকাই দিছোঁ আৰু।
হয়, এতিয়া আপোনাক কেইজন মান মানুহ লাগিব?
আমাক
আমাকতো কেইজনমান লাগিব এইটো বৰ্তমান আমি নাজানো, কিয়নো এতিয়া আমাৰ মানুহকেইটা বহুত আছে। আছে বাৰু।
হয়
হয় এতিয়া মানে আমাক অভাৱ হোৱা নাই বাৰু মানুহৰ
হয় অ আপুনি ঊন সূতাটো দোকানৰ পৰা কিনি আনে নে আপোনাৰ ক'ত বা কোনোবা মানে পাৰ্চেল দিব আহে নে আপুনি নিজে গৈ কিনে কিনি আনে
অ বাইদেউ মই মানে আগতেতো নিজে যে আনি আছিলোঁ বা এতিয়াতো নানো এতিয়া আমাক আনি দিয়ে বাইদেউ
হয় আপোনাক হলচেলত আনি দিয়ে
হয় হয় হলচেলতহে আনি দিয়ে বাইদেউ
আপুনি এনেই হ'লচেলত আনিলে কিমান মান পৰে
আপোনাৰ হ'লচেলত আমাক মানে
হয়
অ পঞ্চাশ পিচ থাকে ন তাতে আমাৰ পঞ্চাশ পিচত আমাক হাজাৰ টকা হয় বাৰু হয় কিন্তু আমাক হাজাৰ টকা মানে নলৈ মানে আমি আগৰ মানে মানুহ হয় না লৈ লৈ কিনি পুৰণা হৈ যোৱা না সেইকাৰণে আমাক উম চাৰে সাতশ টকা লয় বাইদেউ
হয় হয় এতিয়া আপোনাৰ দোকানতো ক'ত আছে বোলে
আমাৰ দোকানটো আপুনি ৰঙাপৰত আহি কিনে এই হয় ৰঙাপাৰা টাউনতে আপুনি পাই যাব বাৰু
অ আপোনাৰ দোকানৰ নামটো ক'ব পাৰিবনে
হয় হয় ক'ব পাৰিম বাইদেউ আমাৰ দোকানৰ নাম হৈছে শৰ্মিলা লিম্বু হয়
হয় আৰু আপুনি ক'ত ঘৰত শিকাই নে দোকানত শিকাই মানে কব পাৰিবনে
হয় হয় বাইদেউ আমি মানে দোকানতে শিকাওঁ আমাৰ মানে দোকানটো মানে তিনি ৰুমৰ আছে বাৰু
হয়
এটাতে বনায় আৰু এটাতে বিক্ৰী কৰে আৰু এটাতে শিকায় বাইদেউ
আপুনি এনে বিক্ৰী যে কৰে আপুনি এনেকে দোকানত ততে এনেকৈ বিক্ৰী কৰে না আপুনি হ'লচেলতো দিয়ে
অ বাইদেউ মই দুটাই কৰো দোকানতো বিক্ৰী হয় মোৰ আৰু হলছেেলতো দিওঁ বাইদেউ
অ বেগ কেইটা আপুনি কেনেকে বনায় আপুনি ক'ব পাৰিবনে
বেগ কেইটা মই কেনেককাা বনাওঁ অ হয় বেদে মই ক'ব পাৰিম
অ কওকচোন
বেগ কেইিতাপি প্ৰথমেতো সেয়া ঊল সূতা ল'ব লাগে তাৰপিছত স তাৰে বনোৱা এটা যন্ত্ৰবিলাক থাকে বাৰু
হয়
অ তাৰুটাৰ পৰা গুঠি গুঠি মানে বনাব দাগে এইটো আপোনাক হলে মইতো কব পাৰে কলে মানে আপুনি ইমান বুজি নাপাব সেইকাৰণে আপুনি আহি গলে বেছি ভাল আছিলে বাইদেউ
অ আপোনাৰ তাত অকল ঊ সুতাৰে বেগ থাকে নে আৰু বেলেগ বেগ নিউ নিউ ডিজাইনৰ আছে নেকি
নাই বাইদেউ সময় কৰি দিব আমাৰ তাত ঊল খূতাৰে পেক পাব কিন্তু আপুনি আমাৰ তাতে মানে ঊ সূতাৰেদি বনোৱা মানে বেলেগ ধৰণৰ বহুত ডিজাইনৰ পাই যাব বাইদেউ
অ আপুনি মানে খালি ঊন খুটাা দিয়ে মানে ধৰ কাপোৰ আৰু বেগ সেইবিলাকৰে বিজনেচ কৰি আছে মানে
হয় বাইদেউ হয়
অ বেলেগ মানে অনয় বেলেগ বস্তু কিবা কৰা নাই
নাই কৰা বাইদেউ
আপোনাৰ এতিয়া এইবোৰ বিক্ৰী কৰি থকা কিমান কিমান বছৰ বা কিমান মাহ হ'ল
সেইবিলাক বিক্ৰী কৰা মোৰ নমাহ হৈ গৈছে বাইদেউ
অ আপুনি এতিয়া এনেকে বিক্ৰী কৰি কেনেককাা পাইছে ভাল পাইছেনে
হয় হয় বাইদেউ মই বিৰাট ভাল পাইছো সেইটো মানে এতিয়া নিজৰহে মানে এটা কিবা হয় আৰু ভাল লাগে এইটো আগৰ পৰা কৰিম বুলি ভবা বস্তুবিলাক কৰিলে
হয় আপোনাৰ ঊনসুটাা দি কাপোৰ বই মানে ভাল লাগে আপুনি এনে এদিনত কেইটা মানে কাপোৰ বব পাৰে মানে গুঠিব পাৰে বা কেইটা বেগ গুঠিব পাৰে আপুনি ক'ব পাৰিবনেে
হয় হয় কাপোৰটো কাৰণে সময় লাগে কিয়নো আমাৰ ঘৰৰ কামো থাকে বাইদেউ আমাৰ এটা মানে এতিয়া চুৱেটাৰ বনাব ধৰিলে আপোনাৰ তিনি দিন নিচি লাগিব আৰু আৰু বেগ কৰিলে মানে দুদিন এতে হৈ যায় কিন্তু এতিয়াতো আমাৰ কাম কৰা মানুহ ঢেৰ আছে ন সেইকাৰণে ইমান সময় নালাগে বাৰু
অ আপুনি এনে কি কি মডেলৰ বেগ বনাই আপুনি ক'ব পাৰিবনে
হয় বাইদেউ কব পাৰি কাপোৰ সোমোৱাও বেগ পাই যাব এয়া ফোন সোমাও বেগ পাই যাব আৰু পইচা বিলাক সোমও বেগ পাই যাব
হয়
হয় বাইদেউ
অ আৰু এনেকা মন্দিৰত গ'লে মানে যে কিবা হাতত লৈ কিনি যে যায় নহয় এতিটা টকৰি আহ মানে গোলকে কাৰ্টুন মানে ধৰ বাস্কেটৰ নিচিনা না সেইটো বনাব পাৰে নেকি
সেইটো বনাব পাৰো কিন্তু আমি ঊনসূটা দি সেনেকে বনাব নোৱাৰো কিয় কি ঊনসূটা কোমল থাকে ন? সেইকাৰণে সেনেকাই কিবা ধৰণৰ লৈ কিনি মানে আ যেনেকা আপুনি বাস্কেট ক'ৰে না সেনে অ' তাতেই। হয় হয় তাতে ডিজাইন দিওঁ আমি।
অ' আজিকালি সেইবোৰে মানে ধৰ ডিজাইন ষ্টাইলিছ কিবা হয়।
হয় হয় বাইদেউ।
অ' আপুনি এতিয়া এতিয়া আপোনাৰ তাত যদি ঊণসূতা গুঠিবলৈ শিকো আৰু মই যদি কাম কৰিব বিচাৰো পাছলৈ এনেই কিমান মান এনেকা মান এন মাহত দৰমা দিয়ে?
আপুনি প্ৰথমেতো আমাৰ তাত জইন কৰিব লাগে তাৰপিছত ছয়মাহ সি শিকাওঁ তাৰপিছত শিকিকিনি আপুনি যদি মোৰ তাতে কাম কৰোঁ বুলি ভাবে তেনে আপোনাৰ অ' প্ৰথম মাহটো পাঁচ হাজাৰ পৰিব আৰু লাহে লাহে বাৰে বাৰে যাব বাইদেউ আপোনাৰ।
হয়। আপোনাক ফাষ্টটে জইন কৰোটে কিমান পইচাদিব লাগিব?
আমাৰ তাত জইন কৰোতে আপুনি বাৰশ দিব লাগিব বাইদেউ।
অ' আপুনি এতিয়া বেগ আৰু এনেকে ব্লাউজ মানে কাপোৰ মানে গোঠা শিকাব হয়?
হয়, হয়, সকলো ধৰণৰ যিমান মই কৰোঁ সেইটো সকলো শিকাও বাইদেউ।
অ'। আপোনাৰ তাত এতিয়া নতুন নতুন ডিজাইনৰ ব্লাউজ ওলাইছে চাগে?
হয় বাইদেউ হয়।
অ' মোক মানে দুযোৰ তিনিযোৰ মান লাগিছিলে। এনেকে এটা ব্লাউজত কিমান দাম পৰিব? ডিজাইনৰ
ডিজাইনৰ ব্লাউজত এটাত পাঁচশ টকা পৰিব বাইদেউ।
অ' হয় ঠিক আছে, ধন্যবাদ। আপোনাৰ লগত কথা পাতি ভাল লাগিল।
ধন্যবাদ। বাইদেউ, আপোনাৰ লগত কথা পাতি ভাল লাগিল হয়, হয়।
হয়, হয়, মই কাইলৈ আপোনাৰ তাত যাম।
হয় বাইদেউ।
অ' আপোনাৰ তাত সেই ব্লাউজো চাম। আপোনাৰ তাত শিকিবলৈ খোজা সেই ছোৱালী দুজনীকো লৈ যাম লগতে ময়ো যাম।
হয় বাইদেউ আহি যাব। ধন্যবাদ, বাইদেউ। হয়, হয়।